অ', শুনিছানে?
অ', শুনিছো, কি কৰি আছ?
আহিছোঁ, কি মনত পেলাই ফোন মাৰিলি বা
এই মই ম-মানে ভাবিলোঁ এইফালে ফাৰ্মত লাগি আছিলোঁ যে, মই বোলো এনে খবৰ খাতি এটাকে লওঁ বোলো। তোলৈকে ফোনটো মাৰি পেলাই তেনেকে বোলো ফোনটো লগাই দিলো অ'
বহুত দিনৰ মুৰত মাতটো শুনিলো এয়া ভালে ভালে দেচোন উম এই ভাত কিতা খাই পেলাই বাহিৰত ওলাই আহিছোঁ।
কিহে খালি?
তোৰ এই মাটি দালি বনালে তাৰ পাছত আকৌ ৰঙালাও আলু গুটি ভাজিলে।
অ' মোৰ প্ৰিয় খাদ্যয়ই মোৰ প্ৰিয় খাদ্যটোকে খাইছো আৰু অ' এ বহুত ভাল পাওঁ মাটি দালি আৰু ৰঙালাও ভাজি ন তাপ এ বহুত ধুনীয়া লাগে অ', অ', অ' মোক মাতি দিবি, মই ধুনীয়াকে যাম বনাবলে কবি খালি ক মাটি দালি মাটি আ মাটি দালিটো মানে খাৰৰ বনাবলৈ কবি হাঁ। এইটো খাই পেলাই বহুত ধুনীয়া লাগে।
তেতিয়া হ'লে আহিবি, আহিবি এদিন খাৰ দি বনাই খোৱাবলে কম টোক যদি ইমান যদি ভালেই পাওঁ। খাই যাবি একদিন আহি পেলা ভাল পাবি মানে ধুনীয়াকে বনাম আৰু খাই ভাল পাবি তই, তাৰ পাছত কচোন খবৰ খাতি? ভালে ন? উম, উম। বাকী ভাত খালেনে নাই?
ভাতটো মই খালো বাৰু, হেৰি তোৰ মোৰ বাৰু এনেকে মাটি দালি নহয় মচ মচু মাহৰ আঞ্জা, তাত তোৰ এনেকে কঁঠালগুতি দি দিছিলে
অ'।
তোৰৰে কল মাৰ যে কলহ মাছ
অ', পাওঁ, পাওঁ।
অ', এই কল মাহৰ এনে দে, চাটনি গতে যে বনাই যে, পিয়াজ দি পিনি তেনেকে বনাই তেনেকে বনাইছিলে তা তাৰ পৰা আমাৰ ইয়াত বৰষুণ আহিছিলে হেৰি মানে এইটো এই মানে আবেলি বেলা বৰষুণ দিছিলে। সৰহ মানে ডাঙৰ দিছিলে, তাপা ৰাতিয় অলপ আগত জোৰ চালোঁগে এনেকে পুঠি মাছ পুঠি মাছ, মাগুৰ মাছ, চাগুৰ মাছ এনেকে সৰু-সুৰা মানে পালো তাৰে পুঠি অ' পুঠি মাছকেইটা গুৰি ভাজি কৰিলে বাকি মাগুৰ মাছকেইটা থই দিছে বাৰু কাইলে
কাইলে খাবি অ, তাৰপিছত তহঁতৰ তাত কঁঠাল আছে নেকি।
এই আমাৰ ঘৰত কঁঠাল আছিলে এই বঁটাহ আহিছিলে যে। সিদিনাখন সেই বতাহত মানে ভাগি থাকিলে।
আমাৰ মানে এইফালে আমাৰ মানে এইফালে কঁঠাল পাবলৈ একদম বিৰাট টান। এই ধৰ অকমান টাউনীয়া জেগা যে এইবিলাকো কঁঠাল চোঠাল নাপায়ে।
অ অ আম আম চাম আম চামো নোপায় চাগে ন।
আম চাম কঁঠাল চলা এইবাৰ কাৰণে নাপায় ত মানে তই কিনি খোৱাত তাকে গাঁৱৰ বস্তু বিলাক খাই ভাল পাওঁ মানে।
অ মই গলে বাৰু মই গলে বাৰু লৈ যাম দে তেতিয়া।
তাকেটো লৈ আহিবিচোন লয় আহিবি।
উম উম,
তাকে এতিয়া ঘৰতে আছো নে এনেই কিবা কাম বনহে লগাই আছ।
এ মই মানে ব্ৰইলাৰ ফাৰ্ম এখন খুলিছিলোঁ সেই কৈছিলোঁ যে। উ তাতে মানে এতিয়া হা, এ মই পোৱালি ভৰালো মানে আৰু এতিয়া তিনিবেছ মান হ'ল মানে ব এতিয়া তিনি নম্বৰ বেচটো মই পঢ়ি আছো।
অ দিন হ'ল ন।
অ মানে মোৰ এতিয়া এই তিনন্বৰ বেস্ত পোৱালিয় পাৰ মানে এইটো হেৰি আজি ত আজি চাৰিদিন হ'ল কাইলৈ পাঁচ দিন। কাইলে তোৰ বেজি দিবহি তাৰপা তোৰ আক হে, এ এনেকে মেডিচিন চেডিচিন এইবিলাক
তাকে তাকে তাকে ব্ৰইলাৰ এটা খাবলৈহে নামাতিলি আৰু ন।
আহিবি দেই কোনোবা এদিন।
অ' এতিয়া খবৰ দিলেহে যাব পাৰি। খাবগৈ নোৱাৰোঁ নহয়।
হ'ব আহিবি তই তই তই নিজে আহিলেই হ'ল দেখোন।
উম উম তাকে তহঁতৰ এই লোকেল মুৰ্গী চোকেল মুৰ্গী পায় নে নাপায়?
আমাৰ ইয়াত তই মানে এনেকে ইফালে গাও এখন আছে তাতহে পাবি।
এ মানে মই এইবিলাক। ব্ৰইলাৰটো কইলাৰ এইবিলাকতো আমাৰ টাউনীয়া জেগাত ওলাই থাকে কিন্তু এই লোকেল মুৰ্গীটো মই খাই মানে ভাল অ', কিন্তু লোকেল মূগী আমাৰ ইয়াত কিনিবলৈও নাপায় মানে
মই আকৌ সেই লোকেল মুৰ্গীটো খাই পেলাই বেয়া পাওঁ মানে মাংসটো কম ওলাই যে মই সেইটো কাৰণে ব্ৰইলাৰটো খাই পেলাই ভাল পাওঁ মানে বেছি।
হ মোৰ মানে মাংসটো খৰহ তাকলৰ কথা মানে তই চৰি থকা বস্তু কিবা এটা খাই ভাল পাওঁ মানে
অ', অ', মই মানে মাংসটো কোমল হলেও মই খাই পালো আৰু গাহৰিটো গাহৰি খাই ভাল পাওঁ তাৰ পৰাৰা ব্ৰইলাৰ খাই ভাল পাওঁ এনেকে কইলাৰ লোকেল মুৰ্গী এইবিলাক মই খাই ভাল নাপাওঁ।
অ', নোপাও ন মই বাৰু ভালেই পাওঁ এ তাৰপিছত তোৰ এতিয়া ফাৰ্মত কিমান মানে মানে পইচা মাতি গ'ল মানে ময় এখন বনাম বুলি ভাবি আছো আছো না।
অ', বনাম অ অ মানে তোৰ এতিয়া পইচা পাতি বুলিবলে লে মানে তো মই এফালৰ পৰা লিষ্টটো দিওঁ নে নে মোটামুটি খৰচ
এ তই মোক কছ নাই ধৰ এতিয়া মনো বেলেগক খোৰাৰাকে তই যেতিয়া লগৰো থাকি খুলি আ মই তোৰ পৰা যদি কথাখিনি ভালকৈ শিকি লওঁ মই ধৰক খুলিব পাৰিম
অ', তোক মই তেতিয়া কোলা খুলিকে কওঁ শুন তোৰ মানে ধৰি লওক ব্ৰইলাৰ ফাৰ্ম খন ভালকে খো বুলি ভাবিলে তোৰ ডেৰ লাখ মান টকা দুই লাখ মান টকা গুচি যাব।
হ'ব বাৰু পইচাটো ল মানে কথা ন তই মানে মোটামুটি বস্তু পাতি কেনেকে কি লাগে এইটো
অ', অ', তোৰ অ তোৰ মানে ব্ৰইলাৰ ফাৰ্মখনত ডাঙৰ বাচন লাগিব চল্লিশটা ত কিমানা মানে কিমান কোৱালিট খুলিম বুলি ভাবিছো
এ নহয় মই বাৰশ পোন্ধৰশ এনেকুৱা ভিতৰতে খুলিম বুলি ভাবিছো মানে এ ধৰ ইমান সৰহকে পঢ়িহও মানে মই এতিয়া ঘৰৰ মানুহ দুটাই চোৱা ধৰ এনেকে কিবা কিনি আৰু দুটাৰ কাৰানে চোৱা ধৰ বাৰশ পোন্ধৰশ ঠিক আছে ন।
অ', অ', বাৰশ ঠিক আছে তই বাৰশ যদি পোহ তই এতিয়া মানে তোৰ পানী বাচন লাগিব চল্লিছটা আৰু দানা বাচন লাগিব চল্লিছটা। হা তোৰ সেই পানী বাচন দানা বাচনত তোৰ টকা পোন্ধৰ হেজাৰ মান গুচি যাব।
আহ।
মানে এনেকে তিপাল চিপাল তিপাল খন মানে তুম যদি এনে ভাল চাই কিনিবলৈ যা তেতিয়া পোন্ধৰ বাৰ এনেকুৱাত পাই যায় দুহেজাৰ মানে
ট্ৰিপালটোৰ ভাল কোৱালিটিৰৰ টিপাল ক'ত পাম বাৰু।
ভাল কোৱালিটিটো মানে তই ভাল যদি চাবলৈ যা তই তেতিয়া পলি প্লাষ্টিক বুলি ক'ব লাগিব।
নহয় এনেই তই তো আগৰ পৰাই খুলি আছো তই এনেই চিপাল চিপাল বিলাকো পান নে বস্তুবিলাক ধৰ টিপাল আকৌ এইবিলাক দানা বাচন দিয়া পানী নিৰ্বাচন দিয়া এইিলাকাক ক' পৰা আনিছিলি তই।
মই গহপুৰৰ পৰা আনিছিলো তাত মানে বহুত ক কম দ দামৰ আছে, আছে, আছে। আছে, আছে মই নাম্বাৰ অ নাম্বাৰ নালাগে তই এদিন মোৰ লগতে ওলাবি মই লৈ যাম।
মই যাম এদিন তোৰ লগতে গৈ পেলাই বস্তুখিনি লৈ আহিম। মানে এ ধৰক তোৰ এতিয়া চিনাকি মানুহলে পইচাটো এটকা, এটকা কম হোৱাটো ডাঙৰ কথা নহয় মানে বস্তুখিনি ভাল খিনি যদি বস্তু আহে ময় ধৰক সুবিধা প ধৰ এ এবছৰ যোৱা বস্তু দুই তি বছৰ গলে মানে নিজৰে ভাল লাগে দেচোন
ত তই একদম নাইমিলোৱা বস্তু লৈ আহিলে তোৰ বহুত দিন যাব মানে এইেইটো বস্তু নেফাতেও নেমিলেও যে উম তই লগতে যদি দানা বাচ বান পানী বাচন সেইখনৰ পৰাই আনি যদি টিপালটো তাৰ পৰাই আনো তেতিয়া মানে ডিছকাউণ্টটো দি দিব সিহঁতে
আহ, আহ।
তামতো পাই যাবি মানে
উ, অ তেতিয়াহ'লে তোৰ লগতে যাব লাগিব তেতিয়া সুবিধাও হ'ব ধৰা দেচোন।
এতিয়াানে খুলিম
অ', মানে ধৰ এতিয়া খেতি যেন এতিয়া মানে মাটিতো আনিবলৈও অকমান অসুবিধা হয় ধৰ। এতিয়া এইবিলাক আৰু এ খেতি এই চিজনতনো মাটিতো নো কবা পাবি, পথাৰ পৰা মাটিতো আনিব নোৱাৰো এতিয়া। আৰু মাটি ৰুইছে মানুহে, উম। তই? অ' এ মানে খেতিটো উঠাৰ পিছত ধৰ এই আমাৰ তাৰ পিছফালে যে নদী এখন যে আছে মানে। ধৰ এ আমাৰ পিছফালে নহয় মানে আৰু দুখন গাও পাৰ হয় মানে যোনখন নদীখন আছে। তাৰ পৰা এই বালি মাটি আনিব পৰা হ'ব, আৰু এতিয়া সেই বৰষুণ দি আছে যে ঢল চল আহি থাকে। সেইকাৰণে মা মানে অসুবিধা হ'ব এতিয়া। মানে ঢলটো খামোৱাৰ পিছত তেতিয়া আনিব পৰা হ'ব আৰু।
অ' তহঁতৰ মানে মাটিটো এনেও দ ন। অ' আৰু অ' তই প্ৰথমতে তলত ধান মাটিতো দি ল'বি মানে। মানে তোৰ এফুট মান ওখকে। অ' তাৰ পৰা তাৰ ওপৰত বালিমা টি আকৌ ছয় ইঞ্চি মান ওখকে মানে তেনেকে পেলাই দিবি। আৰু তই যদি। অ' অ' ত আৰু তই যদি তই যদি এনেই ঘৰতো বহুত দিন যোৱাম বুলি ভাব তেতিয়া তই চাইডে চাইডে পকা খুটা এটা বাঁহৰ খুটা এট এটা তেনেকে লগাই দিবি
অ অ
পাৰিল যদি গোটেই কেইটা পকা খুটাও লগাব পৰা তেতিয়া
এ ন তাকে মই ভাবিছো চাহ মানে চাহদৰ গোটেইকেইটা যদি পকা সুতা এ পুতি পেলা তথাপিও কাষৰ কেইটা যদি তোৰ বাঁহৰ খুটা পুতি আও তোৰ বাউণ্ডৰীটো যদি তোৰ এ দুটা দুটা যদি ইটা যদি গাঁঠি দিওঁ নাই তোৰ এ এনেই বাহ ধৰ তিনি চাৰি বছৰ মোৰে মোৰে সলাই থকাতকে এইটোতো মানে একেবাৰে অস্থায়ী নিচিনা হৈ যাব মানে হয়নে তোৰ তোৰতো পকা খুটাই নহয় জানো
পকা সুটাই আছে বাকী তই যদি এনেই ইটা মাৰ বুলি ভাব ইটা তই এটা এটা মাৰিম মানে দুটা মাৰিলেতো গেছ হোৱাৰ মানে সেইটো চ্ঞ্চটো বহুত বেছি থাকে
অ তেতিয়া হ'ব এটা মাৰিলেও মানে মই কথাটো কৈছো মানে মই ইমানটো কথাটো নাজানো যে সেইকাৰণে মই তোক কৈছো আৰু যদি এটা মাৰ বা দু দুটা মাৰিলেও মানে দুটা যদি মাৰিলে অসুবিধা হয় এটা মাৰি
অ অ তই সেই তেনেকে মাৰিব লাগিব
উম এটা মাৰি পেলাই ধৰি তই কাম বিলাক কৰ মানে তোৰ বস্তুটো অস্থায়ী হৈ যাব মানে আকৌ তোৰ এই বাহ চাহে কৰিলে বৰ খুৰকা মেলি থাকিব লাগে আকৌ লগাই মেলি থাকিব লাগে
উম বাকী তহত ফালে এই ইমান গছ গছনি পাবলে নাই ন
এই গছ গছনি মানে এইবিলাক আৰু কি বুলি কবি চহৰীয়া জেগাত তো মানুহে কাটি মেলি চব এতিয়া দোকান বজাৰ পাতি মেলি এনেকে বহুত মানে। দোকান বজাৰ পাতিছে ঘৰ দুৱাৰ বনাই আছে সেইকাৰণে মানে গছ গছন বিিলাক কাটি পেলাইছে।
সুধিছোঁ তই যদি গছৰ হে পালি আ তেতিয়া মানে গছৰ মানে খুটা সুটা বনাই পেলাই মানে তাতো লগাই দিব পাৰিলে।
অ মানে এনেই তহঁতৰ ফালে যদি পায়। তেওঁ ক'বিছোঁ মই তপালৈ আহিম।
এয়া আমাৰ ইয়াত মানুহে ঘৰত বু গছ কাৰ কথা আছে বহুতুজোপা কথা আছে মইতো কৰি।
অ অ মানে এতিয়া ধৰক মই ইয়াৰ এইবিলাক গছ গছনিবিলাক চব। কাটি পেলাই ইয়াত এনেকে নাপাওঁ মানে আমাৰ ইয়াত বহুত বেয়া হ'ল আৰু। মাহঁতৰ এতিয়া মাহ।
কি অসুবিধা হয় গছ গছনি এইবিলাক ভালক ইমান নাপায় নেকয়া আমাৰ গাঁৱলীয়াগা মতে।
জেগাবিলাকৰ ভাল ভাল। ফালৰ পৰা ত ফল মূল এটা কিবা এটা খাওঁ বুলি ভাবিলে ধৰ আমাৰ ইয়াতো ভাল ধ আমি কিনি খাব লাগে। এইবিলাক ধৰ দৰব দিয়া কিবা কিব মেডিচিন মই খাব লাগেহ'লে ধৰ ফ্ৰেছ মাবিলে খাব পাৰে ন।
অ আমাৰ ইয়াত একদম তো যাক গছৰ লাগি থকা নিজ।
উম খৰিতটো আকৌ গছৰ পৰা নিজে পাৰি আনি খোৱাত তেততে মজা নহয়। উম সেইকাৰণে ভাল লাগে আৰু।
অ বাকী ঘৰত ভাল।
ঘৰত ভগৱানৰ কৃপাত গোটেই কেইটা ভালে আছে।
অ ঠিকে আছে দে ঠিক উম ঠিকে আছে ঠিকে আছে আমাৰ ঘৰতে। উম বাকী তহঁতৰ খুডৰা নে বত্তাহ এজনৰ বেমাৰ বুলি কৈছিলি সিদিনাখন ভাল হৈছে নে তাই।
এই বৰতাহ। বেমাৰ মানে তোৰ পৰহি ডিব্ৰুগড়ৰ পৰা আহি যেনে তেনে পাইছেহি। অকণমান ভাল পাইছে আৰু। উম মেডিচিন বিলাক লৈ আছে অহ ত দিনটোত দুটা চেলন দিয়ে থাকিব লাগে। মানে বহুত বেছি হৈ গৈছিলে মানে তই ভিত টেই ভিতৰে বস্তু ৰখাই দিলে মানে বতাও মানে পইচা পাতি অকণমান অসুবিধা আছিলে ত তেওঁ ক'বলৈ আমাৰ বিলাকক মানে ক'বলৈও অকণমান বেয়া পাইছিলে সেইকাৰণে মানে নকলে সেইকাৰণে ভিতৰে ভিতৰে বেমাৰটো হৈ গুচি গ'ল যে সেইকাৰণে হেৰি হৈ কৰে মানে আৰু বৰ্তাক আনি পেলাই এতিয়া মই আমাৰ ঘৰতে ৰাখিছো। আমাৰ ঘৰতে ৰাখি পেলাই ট্ৰিটমেণ্ট কৰি আছো আৰু। মানে আগধৰিতে যদি ক'লেহেঁতেন ধৰ ইমান নিজেও কষ্ট খাব নালাগে আমিও কষ্ট খাব নালাগে।
উ বাকী এতিয়া ঘৰতে অ অ বাকী এতিয়া ঘৰতে আছ নে নে কিবা বেলেগ কেও কিবা কামত ধৰি আছে বাকী এতিয়া ঘৰত তে আছে নে বোলো বেলেকে কাম বন কৰি আছে।
নাই নাই ঘৰতে আছো এইকেইদিন এ বৰ্তাৰ লগতে লাগি আছো আৰু। হেত পৰহি মই বৰ্তাক ডিব্ৰুগড়ৰ পৰা লৈ আহিছোঁহে তাৰপিছত আনি পেলাই এইকেইদিন আও সে কালিৰ দিনতটোহে ঘৰত আছো।
উম উম ঠিকে আছে ঠিকে আছে ভালকে এইকেইদিন চাই মেলি থাক ভালকে খোৱা বোৱাটো যত্ন ল তেতিয়া সোনকালে ভাল হ'ব আৰু মেডিচিন চেডিচিনটো টাইম মতে লৈ থাকিবলে দে।
উম তাকে মেডিচিনতটো সময়মতে খাই আছে বাৰু বৰ্তা আগতে মানে পইচাতি নাছিলে যে অকণমান ভয় খে মানে কথাবিলাক আমাৰ আগতো ক'বলে খোলোছাকে নু কলে সেইকাৰণে আৰু এ যি হ'ব লগা আছিলে ভগৱানে যি দিছে আৰু দেচোন
অ অ বাকী তহঁতৰ ভাইটি কি পঢ়ি আছে এইবাৰ?
উ থঁ ভাইটিয়ে এতিয়া এইবাৰ হেৰি হায় ছেকেণ্ডৰি পৰা একজাম দিব।
অ হায়াৰ ছেকেণ্ডেৰী ভালকে এবাৰ পঢ়িছে নে নাই?
অঁ তাকে পঢ়ি আছে মানে অকমান চেৰেং পেতেং। এ ইমান পঢ়াত মানে ইমান গুৰুত্বটো নাই।
অ এইটো ৰিজাল্টটো ভাল নে বেলেগ এইখন কলেজত ধুনীয়াকে চিত